অ'।
অ', শুনিছানে?
অ', মই শুনিছোঁ‌, তুমি শুনি পাইছা?
হয়, হয় পাইছোঁ, কোৱা।
অ', কি কৰিছা?
এনে আছোঁ ৰ'বা অকনমান, এ ওলাই আহিলোঁ‌ অ', খেল পথাৰৰ দেখি।
অ'।
তুমি?
ময়ো এনেই বহি আছিলোঁ ফেনৰ তলত।
অ'-অ'। বাকী এ-মো, খবৰ ভালেই দিয়া মোৰ, তোমাৰ?
মোৰো ভালে।
এনে আৰু ল'ৰা বন্ধু কেইটা মানে ফোন মাৰিলে ফোন মাৰি পেলে ক'লে যে, খেলিবলৈ নাহ কিয়, বহুত দিন অহা নাই। মই বোলো যোৱা নাই বহুত দিন খেলিব, আহিলোও এনে অকনমান মনটোও বেয়া লাগি আছে।
উম খেলিব লাগে নিজৰ স্বাস্থ্যও ভাল থাকে খেলিলে।
হয় হয় খেলটো আমাৰ বাবে আৰু দেহৰ কাৰণেও ভাল আৰু ধৰি লোৱা খেলৰ জৰিয়তে আৰু বিভিন্ন কথা আৰু জানিব পাৰি আৰু কিছু পৰিমানে হ'লেও। খেলি আছো। হয়, এনেই তুমি খেল খেলি ভাল পোৱা নে নোপোৱা?
এনেই মানে মই গাঁৱত। মানে থাকিলে খেলোঁ, কিন্তু এই চহৰত এতিয়া পঢ়িব আহিলোঁ যে ত মানে ইয়াত তাৰ সময়তো পোৱা নাযায় ক'ব গ'লে ত খেল খেলা নহয় ক'ব গ'লে। কলেজৰ পৰা মানে ৰাতিপুৱা ন ন টালৈ মানে ভাত চাত খাই ৰাতিপুৱা ন টালৈ কলেজে যাওঁ। আহি পাওঁ মানে গধূলি ছটাই বাজি যায় ক'ব গ'লেতো সময়ে নাপাওঁ।
সময়ে নিমিলে।
হয় হয়
হয় পঢ়া পৰিশ্ৰম নাই ধৰি লোৱা, খেল নেখেলিলে নাই ধৰি লোৱা, যিটো আমাৰ মানসিক ব্যায়াম বা স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে আমি যিবিলাক আৰু ব্যায়ামটো কৰিব লাগে সেই, সেই টো কৰিলেও হৈ যায় আৰু যথেষ্ট খেল নেখেলিলেও হৈ যায় নেখেলিলেও আৰু হৈ যায় যদিও সময় নিমিলে আৰু।
উম- ব্যায়ামটো কৰা নহয়ে ক'ব গ'লে এনেই থাকোঁ।
হয়, ব্যায়ামটো আৰু মোৰো নহয় মোৰ টো চাগে খেল খেলো আৰু মাজে মাজে তেতিয়া ধৰি লোৱা দেহৰ যিটো আৰু আমাৰ চলাচল। সেইটো আৰু আমাৰ আৰু ভাল হয় তেতিয়া,
উম হয় হয়। মোৰ টো মানে একো কৰাই নহয় ক'ব গ'লে উম এনে হেৰি, কলেজত এইবোৰ কৰাই কেতিয়াবা এই ব্যায়াম -চিয়াম হয় যে, এই য়োগা দে হয়। তেতিয়া মানে এইবোৰ কেতিয়াবা কৰাই তেতিয়া তাতেই কৰা হয়। ত বহুত দিনৰ পিছত কৰা হয় যে, গা বিষ হৈ যায় ক'ব গ'লে।
হয় হয়। এতিয়া চোৱা তুমি বুলিয়ে নহয়, বা মই বুলিও নহয় আমাৰ মানুহবোৰ এতিয়া বৰ্তমান সময়ত আমি এনে হৱা হবলৈ ধৰিছে। বা আমাৰ এতিয়া চোৱা আমাৰ দেহৰ যিটো চৰ্বিজাতীয় এক অংশ সেইটো যেতিয়া আৰু আমাৰ, দেহৰ বাহিৰলৈ ওলাই আহে, সেইটো আমাৰ দেহৰ কাৰণে বেয়া বা আমি কিবা- দৌৰিব নোৱাৰিম বা অন্যান্য ধৰণৰ কাম বোৰ কৰিলে আৰু ভাগৰ লাগিব। গতিকে সেইটো যদি আমি কমাব লগা হয় সেইটো আমি খেলৰ জৰিয়তেও, কমাব পাৰো লগতে আমাৰ- যিটো ব্যায়াম আছে, সেই ব্যায়ামৰ জৰিয়তেও আমি সেই চৰ্বীজাতীয় অংশ অংশ টো আমি কমাব পাৰো আৰু যদি আমি, সেইটো কমাব চেষ্টা কমাম বুলি আৰু যেতিয়া ভাবিম আৰু,
হয়- মানে ব্যায়াম কৰিব লাগে মাজে মাজে মানে চোৱা বহুতে নকৰে তাৰ ফলত মানে হেৰি যেতিয়া মানে বুঢ়া হ'বলৈ ধৰে মানে, তেতিয়া মানে গাত বিষ হয়, কঁকাল বিষ হয়, ত সেই ব্যায়াম- চ্যায়াম কৰি থাকিলে সেইবোৰ মানে নহয় ক'ব গ'লে, যদিও হয় মানে বিষটো ইমান নুঠে।
হয়।
উম।
এতিয়া যদি চাও আমি খেল বুলি ক'লেনো, আমাৰ খেল বিভিন্ন ধৰণৰ এতিয়া আছে। এতিয়া যদি আমি কওঁ। একদলীয়তো হৈছে। আমাৰ ক'বলৈ গ'লে বিশেষকৈ দৌৰ খেল, দৌৰ খেলতো যথেষ্ট আমাৰ স্বাস্থ্যৰ অ, স্বাস্থ্যটো ভালে থাকে আৰু। দৌৰিলে লগতে আমাৰ যিটো আৰু দলীয় খেল ধৰি লোৱা হকী হওক, কাবাডী, ফুটবল, ক্ৰিকেট, এইবোৰ খেলত আৰু আমাৰ ইজনে সিজনৰ মাজত পোনপ্ৰথমে আমাৰ বিশ্বাসটো জগাই তুলিব লাগে বা আমাৰ পোনপ্ৰথমে নিজৰ যিটো আত্মবিশ্বাস সেইটোও আৰু গঢ়ি উঠিব লাগে। তেতিয়া আৰু আমাৰ আৰু খেলখন ভালদৰে আৰু পৰিচালিত হব বুলি আৰু মই ভাবো আৰু।
উম, হয়- হয়। মানে খেলা আগত লগৰখিনিৰ লগতে বোলে মিলা প্ৰীতি নাই। সেইবুলি মানে খেলটো পিছলৈ বেয়া হৈ যাব পাৰে। ক'ব গ'লে আৰু কিছুমান থাকে। ত সেই কিছুমান মানে পঢ়াত অলপ কম হ'ব পাৰে। কিন্তু খেলত পুৰা পায়। ত' কিছুমানে মানে নিজৰ কেৰিয়াৰটো সেনেকেও বনাব পাৰে। বহুতো মানে, বহুতো ছাত্ৰ- ছাত্ৰী আছে যোনবোৰ মানে হে পঢ়াত কম আছে, ত' সিহঁতে খেল ফালেদি অলপ মানে ভাল কৰি কিনে কৰি ভাল চাকৰিও ল'ব পৰা দেখা যায় ক'ব গ'লে।
হয়- হয়, আমাৰ এতিয়া মানু্হ মানুহৰ ধৰি লোৱা তোমাৰ কিবা এটা বেলেগ চখ হ'ব পাৰে, মোৰ এটা বেলেগ। আমাৰ মানুহবোৰৰ চখবোৰ আমাৰ বেলেগ বেলেগ। গতিকে হয়তো কোনোবা এজনে পঢ়াৰ ক্ষেত্ৰত ভাল আৰু পাৰদৰ্শিতা দেখুৱাব পাৰে। কিন্তু মই সেইটো ন- ন- ন নোৱাৰি। ৰিবও পাৰো বা মগজুৰ যিটো স্মৃতি শক্তি আ, সকলোৰে আৰু একে নাথাকে আৰু। গতিকে মোৰ হয়তো খেলৰ বাবে আৰু বেছি আগ্ৰহ বা খেল খেলি ভাল পাওঁ। গতিকে মই খেলৰ জৰিয়তে আৰু বিভিন্ন প্ৰকাৰে আৰু আগুৱাই যাব পাৰোঁ আৰু। জীৱনটোত যদি যাম বুলি আৰু ভাবো বা চেষ্টা কৰো আমি যদি।
উম, হয় মানে খেলটো মানে হেৰি খেলো বহুত মানে হেৰি নিজৰ জীৱনৰ কাৰণে উপযুক্ত সেৰি বুলি ক'ব পাৰি মানে। খেলৰ- খেল দি কিনেও বহুতে মানে নিজৰ জীৱন হেৰি ভালকৈ জীয়াব পাৰে। ধৰা শচীন তেটেণ্ডুলকাৰেই হয়। সি মানে শুনিছোঁ মানে কিতাপতো পাইছোঁ। যে ই ইমান পঢ়া নহয়, এইট ফেইল বুলি শুনি ছো। কিন্তু সি হ'লেও খেল খেলি কিনে নিজৰ জীৱন ভালকে হেৰি কৰিব পাৰিলে।
হয়- হয়, এতিয়া ক'বলৈ গ'লে আমাৰ খেলে আমাক যথেষ্ট পৰিমাণে আৰু আমাৰ অসমকেই হওক বা ভাৰতবৰ্ষকে বিশ্বৰ আগত আৰু যথেষ্ট পৰিমাণে আৰু অ, চিনাকি দিবলৈ সক্ষম হৈছে। আমি যদি ক'বলৈ যাওঁ বিভিন্ন খেলৰ জৰিয়তে আমি বিশেষকৈ ক'বলৈ গ'লে আমাৰ ক্ৰিকেটেও আমাৰ বিশ্বৰ আগত বা ভাৰতে আৰু বিভিন্ন ধৰণৰ ট্ৰফি হওঁক, মেডেল আদি আৰু আনিবলৈ আমাৰ আৰু সক্ষম হৈছে আৰু প্ৰতি বছৰে। যদি আমি চাবলৈ যাওঁ। গতিকে আমি খেলটো আমি ধৰি লোৱা, তোমাৰ খেল খেলি বেলেগ ভাল লাগিব পাৰে। মোৰ বেলেগ গতিকে আমাৰ যিটো খেলৰ প্ৰতি আৰু পাৰদৰ্শিতা আমাৰ আছে। সেইটো খেলৰ প্ৰতি আৰু আমি আগবাঢ়ি যাবলৈ আৰু চেষ্টা কৰিব লাগে বা আমি কষ্ট কৰিব লাগিব। কষ্ট কৰিলেহে আৰু আমি সেই কামটোৰ ফল পাম। যদি আমি হম হম বুলি ভাবি থাকো, সেইটো আমাৰ হৈ নাযায়। গতিকে সেই টোৰ কাৰণে আমি কষ্ট কৰা কৰিব লাগিব তেতিয়াহে আমি সেই ফলটো পাম।
উম হয় হয়। আজিকালি কিন্তু এই নজন হে নৱপ্ৰজন্মৰ গাত সেইবোৰ নেদেখোঁ। সেহেতে মানে অকল ক'ব গ'লে অকল মোবাইল, মোবাইলতে থাকে ক'ব গ'লে। খেলটোতো বাদে দিছে, অ মানে অকল মোবাইলটোকে চাই থাকিব। পঢ়াটো বাদে দিলে। মোবাইলে মানে ক'ব গ'লে।
হয় হয়, বৰ বৰ্তমান সময়ত আমাৰ মোবাইল ফোনটো যেতিয়াৰ পৰা আছ আহিছে, আমাৰ মোবাইল ফোনত তে আমাৰ মানুহৰে আৰু জড়িত হৈ থাকে মোবাইল ফোনৰ লগত। ‌সেয়া লাগিলে ভাল কামতেই হওঁক বা বেয়া কামত। তে হওঁক বা বেয়া কামৰ কু-প্ৰভাৱৰ ফলতো আৰু বহু লোকে আৰু নিজৰ দি লোকে আৰু ত্যাগ কৰি দিব লগা পৰিস্থিতিত হৈ হৈ আছে আৰু বহুতে আৰু নিজৰ দেহটোকে আৰু তে-ত্যাগ কৰিব লগা হয়। মোবাইলটো বেয়া দিশ ত আৰু ব্যৱহাৰ কৰাৰ ফলত। গতিকে মোবাইল ফোনটো অ ব্যৱ‍‍হাৰ কৰিব লাগে যাতে আমি ভাল কামতহে সেই মোবাইলটো সো ৱাও সেইটোৰ প্ৰতি আৰু গুৰুত্ব দিব লাগে। যাতে আমাৰ মোবাইল ফোনটোৰ পৰা যাতে আমি কিছু ধৰণৰ কথা আমি জানিব পাৰো। তাৰ প্ৰতি আৰু আগ্ৰহ থাকিব লাগে আৰু আমাৰ মানুহৰৰ।
উম হয় মানে মোবাইলটো ব্যৱহাৰ কৰিব লাগে। পঢ়া ক্ষেত্ৰতে হওঁক যেনেকে হেৰি আজি বোলে হেৰি পঢ়ি থাকোঁতে এইটো বুজি নাই পোৱা। ত' এইটো মানে কি হয় মোবাইলতে ওলায়। সেই সুবিধাটো ল'ব পাৰি। আৰু বহুতো থাকে যে দৰি দ্ৰ মানুহ থাকে মানে যোনবোৰে এই কিতাপখন ইমান দাম যে কিনিবলৈ মানে ইমান পইচা পোৱা নাই। ত সিহেঁতে মানে কিতাপখন মোবাইলতো ওলাই কিনে চাব পাৰা যায়। আৰু সেনেকেও পঢ়িব পাৰা যায় ক'ব গ'লে।
হয়। গতিকে আমাৰ নিজৰ যিটো পাৰদৰ্শি-দৰ্শিতা সেইটো যে আমি দেখুৱাব লাগে। পোন প্ৰথমে আমি সেইটোৰ প্ৰতি আৰু কষ্ট কৰিব লাগিব বা আমি ধৈৰ্য ধৰি ব লাগিব, বা আমি কষ্ট কৰাৰ লগে লগে আমি লগা লগ সেইটো ফল নাপাওঁ আমি। সেইটো আমি ফল-ফলটো নোপোৱাক লেকি আৰু কষ্টটো কৰিয়ে যাই থাকিব লাগিব। আমি ৰৈ গ'লে সেইটো আমাৰ কেতিয়াও আৰু জীৱনটোত আমি কৰিব নোৱাৰিম। গতিকে আমি জীৱনৰ যিটো প্ৰাপ্তি সেইটো পাবলৈ হ'লে আমি পোন প্ৰথমে আৰু কষ্ট কৰিবই লাগিব। তেতিয়া আৰু আমি সেই ফলটো আৰু উপভোগ কৰিব পাৰিম। বা জীৱনতটো আমাৰ নিজৰে আৰু ভাল হ'ব আৰু অহা আ-আহিব লগা সময়ত।
হয়। মানে আজিকালি ল'ৰা-ছোৱালীবোৰে মানে মোবাইলটো এনেকে ব্যৱহাৰ কৰিব মানে নিজৰ স্বাস্থ্যও বেয়া কৰিব। ৰাতি হ'লে দুটা তিনিটালৈকে মোবাইলটো চায়ে থাকিব লাগে ন থ‌য় এনেক ফোনটো টিপি থাকিব।
হয়। সেনেকে মোবাইল তিপিলে আৰু কেই কি হ'ব? আৰু ধৰি লোৱা তোমাৰ টোপনি খতি হ'ল বা মোৰ সেই মোবাইলটো চোৱাৰ লগে লগে তিনিটা বজালৈকে চোৱাৰ লগে লগে আমাৰ টোপনিতো খতি হ'ল। তিপুৱা সোনকালে উঠিব লাগে যেতিয়া আমাৰ তেনেকুৱা হ'ব আমাৰ টোপনিটো যেত তিয়া আৰু আমাৰ ভাল নহব তেতিয়া আমাৰ যথেষ্ট পৰিমানে আৰু স্বাস্থ্যৰ অৱনতি হব ঘটিব। বা আমাৰ স্বাস্থ্য টো বেয়া দিশে আৰু ধাল খাব গতিকে আমাৰ টোপনিটো ভাল হোৱাৰ লগে লগে আমাৰ স্বাস্থ্যটো ভালে থাকিব গতিকে যদি আমি মোবাইলটো হয় চাব লাগে যতি আমি সঠিক পৰিমাণে মোবাইলটো চা চাওঁ বা সময়মতে যতি যত আমি আৰু যেতিয়া শুও। তেনেকৈ যদি আমি অ দৈনন্দিন জীৱনত সেই কামবোৰ কৰি যাই থাকো ভালদৰে তেতিয়াহ'লে আমাৰ নিশ্চয় আৰু ভাল হব আৰু চাইচ লগতে আমাৰ ধৰি লোৱা যিটো জ্ঞান জ্ঞানৰ লগতে আমাৰ অ আহিব লগা সময়ত তুমি যি হ'ম বুলি ভাবা বা মই যি হ'ম বুলি ভাবো এইটো আৰু নিশ্চয় আৰু ফুলি উঠিব আৰু এটা সময়ত।
হয় -হয় মোবাইলটো আহা দেখি মানে ভালো হৈছে বেয়াও হৈছে ক'ব গ'লে। ভাল হ'ব গলে ক'লে মানে অনলাইন ক্লাছেই হ'ক বা সেইবোৰ কৰিব পাৰি কিবা বুজি নাই পোৱা অনলাইনৰ পৰাই বুজিব পাৰি বা অনলাইনতে ঘৰতে বহি কিনে বহুত বস্তু তো মানে সুবিধা ল'ব পাৰি ধৰা এতিয়া ঘৰৰ পৰাই তুমি এই বস্তুটো লাগে অৰ্ডাৰ দি দিলা ঘৰতে আহি দি থৈ গ'ল। আৰু সেনেকে অসুবিধাও ক'ব গ'লে বহুত আছে কিন্তু। এনি টাইম চাই থাকা নিজৰ স্বাস্থ্য বেয়া হব চকু বেয়া হব ঘৰত বহি এলেহুৱা হৈ যাব বেমাৰ আজাৰ হ'ব সেনেকুৱা দেখিছে আকৌ ক'বলে।
হয় -হয়। তোমাৰো মোবাইল যেতিয়াৰ পৰা ওলাল সেইটো আমাৰ নিজৰ কাৰণে ভাল বা আমাৰ মোবাইল আৰু যোনে আৱিষ কাৰ কৰিছে আমাৰ সেইটো মোবাইল ফোনটো ভালৰ কাৰণে আৰু। আৱিষ্কাৰ কৰিছে গতিকে আমি সেই কামটো ভালৰ কাৰণেহে চেষ্টা কৰো সেইটোৰ প্ৰতি আৰু গুৰুত্ব দিয়াটো অত্যন্ত জৰুৰী আৰু।
হয়- হয়। মানে নিজে যেনেকে ব্যৱহাৰ কৰোঁ সেইটো নিজৰ ওপৰত কেনেকে কৰোঁ ভাল ফালে কৰো নে বেয়া পালে। যোনে ভাল ফালে কৰে সি জীৱনত উন্নতি কৰিব যোনে বেয়া ফালে কৰিব সি এনেকেই থাকি যাব জীৱনত।
হয় একেবাৰে ঠিক কথাই কৈছা আমি ভালৰ ক্ষেত্ৰত আৰু মোবাইলটো আৰু ব্যৱহাৰ কৰিব লাগে সেইটো মোবাইল ফোনেই নহয় আমি যি ধৰণৰ কামবোৰ কৰো সেইটো যাতে আমি ভালৰ কাৰনেহে কৰো সেই নিজৰ প্ৰতি আৰু লক্ষ্য ৰাখিব লাগে আমি সকলোৱে তেতিয়া আৰু -আৰু আমি জীৱনদৰে এজন ভাল ব্যক্তি হিচাপে আৰু সমাজত হওঁক বা আমি বেলেগত চিনাকি দিবলৈ আৰু সক্ষম হম।
উম, হয় - হয়।
গতিকে ঠিক আছে বাৰু দিয়া কথা পাতি ভাল লাগিল তোমাৰ লগত।
উম, মোৰো ভাল লাগিল তোমাৰ লগত।
হয়- হয় ঠিক আছে বাৰু দিয়া।
অ',